প
আহ কি কৰি আছা এ
এ কি কৰিবা কিবা খোৱা লোৱা কৰি আছো অলপমান। খালো ৰাতিপুৱাৰ পৰা একো খোৱা- তুমি কি কৰি আছা?
মইও তোমাৰ এই অলপ আগত চাহ তাহ খাই উঠিলো এতিয়া এনেই বহি আছো অলপ গৰম না। তাকে অলপ বাহিৰত ওলাই অলপ বহি আছো ৰবা বাকী খবৰ খাতি কেনেকুৱা
খবৰ পাতি ভালে দিয়া বেয়া নহয় তোমাৰ কেনেকুৱা
এ চলি আছে দিয়া আৰু কিবাকে আৰু। এ বাকী তুমি এটা কথা লক্ষ্য কৰিছা নে আজিকালি
কি কথা বা?
এই তোমাৰ মানুহে যেনেকে সময়ৰ লগে লগে পৰিৱৰ্তন হৈ থাকে বা মানুহ। সময়ৰ লগে লগে যি ধৰণে সলনি হৈ থাকে আৰু। এইটো কিন্তু এটা লক্ষ্য কৰিবলগীয়া আৰু গুৰুত্বপূৰ্ণ কথা আৰু।
সেইটো বাৰু হয় মই অলপ চলপ লক্ষ্য কৰো কাৰণ তুমি ধৰা তুমি যিটো কথা ক'লা ন মই সেইটো কথা কবলৈ গ'লে তোমাৰ সৰুতে আমাৰ যিবোৰ কথা এতিয়া আমাৰ বাবে বহুত ডাঙৰ। যেন লাগিছিল ন, এতিয়া তোমাৰ ডাঙৰ হোৱাৰ ত পিছত সেইবোৰ কথা একেবাৰে সাধাৰণ যেন লাগে আৰু ক'বলৈ গলে। আকৌ তুমি যিবোৰ বিষয় প্ৰতি- তি আগ হয়টো তোমাৰ আগ্ৰহ নাছিল এতিয়া সময়ৰ লগে লগে সেইবোৰ বিষয়ৰ প্ৰতিয়ে তোমাৰ গুৰুত্ব অলপমান বেছি বাঢ়িছে সেইবাবে মই ভাবো আৰু তোমাৰ সময় কেৱল তোমাৰ- ঘড়ী কাটা গুটি নহয়তো সময় এনেকুৱা নহয় যে বয়ে যাই থাকে ই তোমাক মানুহক লাহে ল লাহ সলনিও কৰি তোলে।
সেইটোতো হয় দিয়াচোন মানে সময়ৰ লগে লগে মানুহ সলনি- টো হ'বই দিয়াচোন। এই ধৰি লোৱা তুমি সৰুতে যিটো আছিলা সেইটো ডাঙৰ হ'লে সেইটো নহ- হ'ব পাৰা বা সৰুতে ধৰি লোৱা তুমি- অ তোমাৰ ধৰি থাকে ন সৰুতে। সৰুতে বহুত কথা- কথা কোৱা থাকে বা ডাঙৰ হোৱাৰ পিছত সেইবিলাক কথা নোকোৱা হৈ যায় আৰু তোমাৰ অলপ আমি কওঁ যে ইণ্ট্ৰ হ- এক্সট্ৰ বাৰ্থ সেনেকুৱা হৈ যায় আৰু সেনেকুৱা টাইপ হৈ যায় আৰু। বাকী তোমাৰ এই যিটো কথা আৰু মানে যেতিয়া মই আৰু মোৰ জীৱনলৈ ঘুৰি চাওঁ বা- তোমাৰ মোৰ জীৱনলৈ চাওঁ আৰু। তেতিয়া মই এটা কথা অনুভৱ কৰো আৰু মানে ধৰি লোৱা এই কেইবছৰ মান আগতে আৰু মানে মই আৰু বহুত। বিষয়তে ধৰি লোৱা আৱেগ বা তোমাৰ বা তোম অলপ যিটো আমি কওঁ নো আৱেগভাৱে ভাবা বা তোমাৰ অলপ আৱেগিক হোৱা ত সেনেকুৱা আছিলে আৰু সৰু সৰু কথাতে তোমাৰ ধৰি লোৱা সৰু আছিলোতো তোমাৰ কান্দি দিয়া হওঁক বা তোমাৰ এনেকোৱা দুখ লগা হওঁক - কিন্তু এতিয়া সেইটো নালাগে মানে এতিয়া তোমাৰ যিটো অ চকুৰ পানী হওক বা তোমাৰ যিটো দুখ সেইটো মানে নালাগে আৰু মানে এনেকুৱা লাগে যে এ যি হয় হ'ব আৰু এনেকুৱা আৰু এনেকুৱা এটা অনুভৱ হয় আৰু
আহ তাকেই দিয়া মানে এনেও তোমাৰ যিবিলাক সেইবিলাক সৰুৰে পৰা বহু অভিজ্ঞতা জীৱনত লাভ কৰাতো- ত কি হয় তোমাৰ যেতিয়া অভিজ্ঞতা বোৰ বাঢ়ি বাঢ়ি যায় ন সময়ৰ লগত তেতিয়া এনেও তোমাৰ ধৈৰ্যটোও বাঢ়ে বা তোমাৰ যিটো সহনশীলতা। সেইটো বাঢ়ি যায় তুমি বেছি ভালকে ভাবিবলৈ আৰম্ভ কৰা নাৰ জীৱনৰ হয়তো। কিছুমান ঘটনা আমাক এনেকুৱা শিক্ষা দিয়ে যিবোৰ তুমি তোমাৰ কিতাপত শিকিবই নোৱাৰা। পৰা এতিয়া মোৰ নিজৰে মনত হয় ধৰা এই মানুহক সলনি কৰা। পৰিস্থিতি বোৰ যে সেইবোৰে মানে বহুত ডাঙৰ ভূমিকা লয় মানে আহ মই নিজে দেখিছো। তেনেকুৱা ঘটনা কিছুমান যিবোৰে মানে মানুহৰ জীৱনটো মানে সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে। এতিয়া উদাহৰণস্বৰূপে মই তোমাক এতিয়া ক'লোৱে কওঁ যদি তোমাৰ কোনোবা এজন যদি- ছ বা ছাত্ৰীয়ে পৰীক্ষা এটা দিছে এতিয়া সেই পৰীক্ষাটোত যদি তেওঁ উত্তীৰ্ণ হৈ যায় মানে যদি প্ৰতিযোগিতামূলক কিবা চাকৰিৰ পৰীক্ষা উত্তীৰ্ণ হৈ যায়। তেনেহ'লে সেই যিটো উত্তীৰ্ণ হোৱাৰ পিছত পৰিস্থিতি ন। সেই পৰিস্থিতিটো কিন্তু সম্পূৰ্ণ বেলেগ হ'ব। মানে সেই পৰীক্ষাতয়ে তেওঁৰ জীৱনতটো সলনি কৰি দিব আৰু এনেকুৱা টাইপৰ মানে যেতিয়া তোমাৰ ধ জীৱনত এনেও নতুন, নতুন দায়িত্ব আহে তেতিয়া মানে তুমাৰ লাহে লাহে চিন্ত ধাৰাও সলনি হয়তো যেনে ছাত্ৰ জীৱনত তুমি কথা ক'ব গ'লে কেৱল পঢ়া শুনাৰ কথাইটো ভাবোঁ আমি। কিন্তু যিবা যিবিলাক কৰ্ম জীৱন ন কৰ্ম জীৱনত প্ৰৱেশ কৰাৰ পিছত ধৰা আমি পৰিয়ালৰ। কথাওঁ ভাবিৱ আৰম্ভ কৰোঁ বা আমাৰ কাম সমূহ বা যিবিলাক সময় আমি পাৰ কৰোঁ- বোৰ বা যিবিলাক ভৱিষয়ত হ'ব ভৱিষয়তৰ বিষয়েও আমি মানে লাহে লাহে দায়িত্ব। শীল হবলৈ আৰম্ভ কৰোঁ। তেতিয়া মানে অলপমান মানে নিজৰ জীৱনক চোৱাৰ যিটো দৃষ্টিভংগী সেইটোও অলপমান সলনি হৈ যায় দিয়াচোন।
সেইটোতো হয়য়ে দিয়াচোন তুমি ঠিকে কৈছা বাৰু মানে যিটো মানুহক পৰিস্থিতি হিচাপে- মানে পৰিস্থিতি চাই যিটোৱে মানুহে সলনি হয় আৰু এ এতিয়া ক'বলৈ গ'লে তোমাৰ এই এজন ধৰি লওক দুখীয়া ঘৰৰ বা ল'ৰা বা দুখীয়া ঘৰৰ ছোৱালী ত তাৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি চায়য়েতো সি সলনি হ'ব ন সি তোমাৰ দুখীয়া ঘৰৰ এজন ল'ৰা বা ছোৱালী তোমাৰ সোনকালে তোমাৰ। ডাঙৰ হ'ব বা সৰকলৰ কথাবোৰ বুজি পোৱা হ'ব বা তোমাৰ নিজৰ যিবিলাক দায়ত্ব যিবিলাক সিদ্ধান্ত। ত' সেই সিদ্ধান্তবিলাক তেওঁলোকে নিজেই ল'ব ন। কাৰণ চোৱা কাৰণ যিমানে পৰিস্থিতি- পৰিস্থিতি যেনেকুৱা হ'ব মানুহে সেনেকোৱা কৈ সলনি হ'ব। এতিয়া তোমাৰ ধৰি লোৱা ডাঙৰ ঘৰৰ এজন ল'ৰা বা তোমাৰ আৰু ভাল ভাল ঘৰৰ এজন ল'ৰা। আহ তেওঁ যে তেওঁ তোমাৰ এনেকুৱা হব নেকি তেওঁ মানে তোমাৰ এই ধৰি লোৱা অ সিদ্ধান্ত যিটো নিজৰ সিদ্ধান্ত বা নিজৰ যিটো কাম স সেইবিলাকৰ ওপৰত ইমান গুৰুত্ব দিব নেকি নিদিয়ে ন তেওঁলোক মানে দেৰিকে যিটো বুজি পোৱা বা সেনেকুৱা হ'ব ন তেওঁলোকে যিটো এ এটা থাকে ন আৰু। অ সেইবিলাক আৰু আৰু যি কিন্তু ধৰি লোৱা দুখীয়া যিবিলাক ঘৰৰ লৰা ছোৱালী আছে তেওঁলোকে এনেকুৱা কৰিব নোৱাৰে ন। ত' তেওঁলোকে তোমাৰ- নিজে কাম নিজে কৰিব লাগিব নিজে কষ্ট কৰি নিজে চলিব লাগিব সেনেকুৱা আৰু ত' তুমি দেখিবা বহুতো মানে সৰু সৰু যিবিলাক ল'ৰা ছোৱালী আছে সেইবাকে মানে এই যিটো আমাৰ যাব- পৰট হওক এইবিলাক সেইবিলাক উঠাই বা তোমাৰ সেইবিলাকৰ লগতে ক'ৰবাত সৰু সৰু। কাম কৰি আৰু সেইবিলাক সেনেকে চলি আছে ত কাৰণ তেওঁলোকৰ পৰিস্থিতি সেনেকোৱা পৰিস্থিতি যেনেকুৱা, মানুহো তেনেকুৱাকে সলনি হ'ব দিয়াচোন। ভালো হয় আৰু এটা ক'লা যে তুমি আৰু এই যে মানুহ, মান মানুহে মানে যিমানে অভিজ্ঞত আৰু মই তুমি কলা পৰিস্থিতিৰ কথা ত মই ক'লো মানুহে যিমান অভিজ্ঞতা লাভ কৰে আৰু তোমাৰ সিমানে মই ভাবো যে তেওঁলোকে বেছি আৰু মানে অ জ্ঞানী বা তোমাৰ পৰিপক্ক হয় বুলি কয় নহয় এই প ৰিপক্ক হৈ যায় কবলৈ গলে। ধৰি লোৱা কেতিয়াবা আগতে আৰু ধৰি লোৱা তোমাৰ সৰু কথা এটাতে আৰু খং উঠা বা তোমাৰ ধৰি লওক সৰু কথাতে তুমি সৰু সৰু কথাবিলাকত বা তুমি কোনোবাই বেয়াকৈ ক'লে বাট তোমাৰ অ মাৰিলে হওক বা এনেকৈ কান্দি দিয়া বা অন্যান্য এইবিলাক মন বেয়া লগা সেইবিল বিলাক আৰু লাগিছিল কিন্তু এতিয়া তুমি চাবাচোন, এতিয়া বা বুজিবা যে সকলোবোৰ ক থা মানে যিটো কথা আবেগ আৱেগিক যিটো প্ৰক্ৰিয়া বা আবেগিক যিটো প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াটো দিয়াৰ কোনো প্ৰয়োজন নাই এনেকুৱা লাগে যে এই হ'ব দে, এই পিছত হব দে এইবিলাক আৰু এ কিনো আৰু এনেকুৱা আৰু এইবিলাক আৰু মানে কি কিছুমানে সময়ৰ লগত মানে সময়ৰ লগতে মিলি যায় বাট কিছুমান তোমাৰ কথা আৰু সময়ৰ ওপৰতে এৰি দিয়াতোৱে ভাল আৰু মই ভাবো আৰু।
অ সেইটোতো সঁচা কথা কৈছা কাৰণ মই নিজেও লক্ষ্য কৰিছো হা এইটো যিটো অভিজ্ঞতা বিষয়ৰ কথা কলা বা সময়ৰ কথা কলা, মানে মই আগতে ভাবিছিলো যে তোমাৰ ভাল নম্বৰ যদি পাওঁ পৰীক্ষাত বা তেনে বা প্ৰতিযোগিতা যদি জয়ী হও, সেইটোয়ে মানে সফলতা আৰু মোৰ জীৱনৰ কিন্তু যেতিয়া ডাঙৰ হলো সময়ৰ লগে লগে বুজিলো তোমাৰ সেইটো সফলতা ন সেইটো মানে কেৱল এইবোৰে নহয় মানে যদি তোমাৰ শৰীৰটো সুস্থ আছে বা তুমি মানসিক শান্তি লাভ কৰি আছা বা তোমাৰ সম্পৰ্ক বোৰ ভাল বা তুমি জীৱন যাপন কৰাটো একো অসুবিধা হোৱা নাই তেতিয়া মানে জীৱনটো তোমাৰ সফল বুলি ক'ব পাৰি আৰু। আৰু মানে মই আগতে ভাবিছিলো আৰু সময়ৰ কথা যে ক'লা আগৰ সময়ত মই কি ভাবিছিলো তোমাৰ এ মান মানুহে কি কব, কি নকব সেইটো মানে বেছি চিন্তা কৰিছিলো। এতিয়া মানে সেইটো মই কেতিয়াবা অনুভৱ কৰো আৰু। অনুতাপো হয় সেই বিষয়ে কাৰণ সকলো মানুহকো সন্তোষ্ট কৰি ৰাখিব নোৱাৰি আজিকালি মানুহ ক এটা দুটা কথা কবই কাৰণ তুমি যদি ভাল কৰা বেয়া কৰা মানুহে বেয়া কৰিলেওতো বেয়া পায়েই, ভাল কৰিলেও মানে বেয়া পায়। এনেকুৱা সময় মানে বৰ্তমান সময়ত এনেকুৱা এটা সৃষ্টি হৈছে। সেইকাৰণে মই ভাবো আৰু যিবিলাক নিজৰ নীতি -নিয়ম কম আছে বা যিবিলাক মূল্যবোধ ন সেইবোৰে অটুট ৰাখিব লাগে, কাৰো কথাই শুনিব নালাগে বৰ্তমান সময়ত। সময় মানে তোমাৰ, উম যেতিয়া সময় আহিব তোমাৰ, সেই সময় তোমাক নিজক মানে আত্মবিশ্বাসটো আনাত সহায় কৰে ন, ত সেই যেতিয়া আত্মবিশ্বাসটো আহি যাব এবাৰ তেতিয়া তুমি মানুহৰ গুৰু কম মানে মানুহৰ যিবিলাক কথা যিবিলাক অদৰকাৰী কথা, সেই অদৰকাৰী কথাবোৰ এনেও গুৰুত্ব দিয়াটো কমি যায় আৰু তোমাৰ সময়ৰ লগে লগে এ নেও মানুহৰ সম্পৰ্কৰ যিটো দৃষ্টিভংগী সেইটোও সলনি হয়, এতিয়া তোমাক যদি পাঁচ বছৰ আগতে কোনোবাই বেয়া পাইছিল হয়তো তোমাৰ কাম বা কাৰ্যকলাপ দেখি তেওঁ ভাল পাবও পাৰে বা তেওঁ এনেকুৱা অনু অনুভৱ কৰিব পাৰে যে তুমি ভাল হৈছা বা ভাল হোৱা নাই এনেকুৱা ধৰণৰ কথা আৰু। ত' মানে আঁহ তোমাৰ কবলৈ গলে মই বুজো আৰু যে কিছুমান মানুহ হয়তো তোমাৰ সফল নহ'ব পাৰে জীৱনত কিন্তু তেওঁ তোমাৰ জীৱন ত এনেকুৱা এটা অংশ হৈ পৰে কি তোমাৰ যদি জীৱনত কিবা সমস্যা হয় বা সফলতা অৰ্জনত তেওঁলোকে যথেষ্ট সহায় কৰে ক'বলৈ গল লে।
সেইটো বাৰু হয় দিয়াচোন তোমাৰ মানে তুমি ক'লা ন মানুহে কি কব তাৰ কথা আমি চিন্তা কৰিলে নহয় ন। মানে আমাৰ কাম আমি কৰি থাকিব লাগিব ন', ত' মানুহে কি ভাবে সেইটো লৈ যে আমি বহি থাকো বা সেইটো লৈ আমি চিন্তা কৰি থাকো, তেতিয়া আমাৰ কেতিয়া সফলতা অৰ্জন কৰিব নোৱাৰিম বা ধৰি লোৱা আমি কেতিয়াও মানে নিজৰ যিবিলাক কাম সেইবিলাক কাম কৰিব নোৱাৰিম আৰু। এই ধৰি লোৱা তোমাৰ এই মই আৰু অনুভৱ কৰো কৰোঁ যে কৰোঁ আৰু এই ধৰি লোৱা সকলো- সকলোকে মানে সন্তুষ্ট তো কৰি ৰাখিব নোৱাৰি ন' তুমি ক'লা সেইটো কথা সেইবিলাক সেইবিলাকৰ। অসন্তুষ্ট কৰি ৰাখিবলৈ আমি তেওঁলোকৰ মতে চলিব লাগিব আৰু সেইটোতো সম্ভৱ নহয় দিয়াচোন। আৰু তোমাক- ধৰি লোৱা। মানে তোমাৰ মোৰ মতে আৰু মানুহৰ যিটো সময়ৰ লগে লগে যিটো লক্ষ্য বা তোমাৰ সম সময়ৰ লগে লগে যিটো মানুহৰ চিন্তা ধাৰা সেই চিন্তা ধাৰাও তোমাৰ-
সলনি হ'ব পাৰে ন' তোমাৰ ধৰি লোৱা সৰুতে যিটো তুমি সপোন দেখিছিলা বা তোমাৰ ডাঙৰ হোৱাৰ পিছত। যিটো অ সপোন অহ সপোন দেখিছিলা আৰু বা ডাঙৰ হোৱাৰ পিছত যিটো সপোন দেখিছা সৰুৰ যিটো সপোন সপোন দেখিছা সেই সপোনবোৰ বেলেগ হ'ব পাৰে বা তোমাৰ যি তাৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতাটো বেলেগ হব পাৰে ইয়াত মানে কোনো তোমাৰ ধৰি লোৱা ভুল নাই কাৰো ভুল নাই আৰু সৰুতে তোমাৰ বেলেগ। বেলেগ এটা চিন্তা ধাৰা আছিল। ডাঙৰ হলে বেলেগ চিন্তা ধাৰা আছিল কাৰ তোমাৰ জীৱনৰ উদ্দেশ্যে কেৱল মানে- এটা সপোন সম্পূৰ্ণ কৰে নহয় ন মানে এটা সম্পূৰ্ণ এটা সপোনে তোমাৰ আঁকোৱালি লয় এনেকুৱা নহয় ন। মানে অন্যান্য নতুন নতুন সপোন আহিব পাৰে বা' অনান্য তোমাৰ নতুন নতুন সামৰ সামৰ্থ বা দক্ষতা। সেনেকুৱা হ'ব পাৰে বা পৰিস্থিতিয়ে বা তোমাৰ পৰিস্থিতি এনেকুৱা হ'ব লাগে পাৰে তুমি। অ প্ৰথমতে ডাঙৰ ডাঙৰ সপোন দেখা বা পিছত তুমি এনেকুৱা সাধাৰণৰ জীৱন যাপন কৰিব লাগা প্ৰথমো তুমি ডাঙৰ ডাঙৰ সপোন দেখিছা ত' পৰিস্থিতিয়ে তোমাক ডাঙৰ মানুহ কৰি দিছে ত সেনুকা আৰু। সেইটো এটা পৰিস্থিতিৰ লগত কথা আৰু মানে মানুহে কেতিয়াও মানে নিজকে আৰু অ ধৰি ধৰি ৰাখিব নোৱাৰে এটা সপোনৰ লগতে। বাকী হ'ব দিয়া নহ'লে আজি লৈ থৈছোঁ।
হয় দিয়া দিয়া হ'ব দিয়া।